হেল্ল'।
আপুনি, শুনা পাইছ না?
অ', হয়, হয় শুনা পাইছোঁ।
এইকেইদিন আপোনাৰ যিটো মানে হাল চাল কেনে চলি আছে?
বৰ্তমান মোৰ ভগৱানৰ কৃপাত ভালে, ভালে আছোঁ।
আচ্ছা।
আপোনাৰ খবৰ হাল চাল
এইকেইদিন মোৰো বহুত ভালেই চলি আছে, এইকেইদিন ইমান বেয়া নহয়। আহ, ভগৱানৰ যিটো কৃপাত মোৰ ভালে আছে, আহ। এতিয়া আপোনাৰ লগত মই কিছুমান মানে বিষয়ৰ ওপৰত কথা পাতিব মানে বিচাৰিছোঁ, আপুনি সময় দিব পাৰিব ন? পাৰিব না?
পাৰিম- পাৰিম হয়।
অ, আতচ্ছা। যিটো- যিটো নেকি, যিটো মানে আমাৰ যিটো আহ পেৰেণ্টছ মানে মা- দেউতা হৈ কিনে কিদৰে মানে দায়িত্ব ল'ব লাগে?
হয়- হয়।
হয়, আপুনি কৈ দিব অলপ মান।
এতিয়া মই, এই যিটো বিষয়ৰ ওপৰত আপোনাৰ লগত পথা পাতিৰ আগতে অ, বহুত- বহুত আপোনাক শুভেচ্ছা জনাইছো।
ধনৈবাদ থাকিল, হয়।
হয়- হয়, এতিয়া বতৰ বহুত গৰম হৈ আছে ইয়াৰ কাৰণে। সময়ে- সময়ে পানী খাই থাকিব।
হয়।
কাৰণ আমাৰ ডিহাইড্ৰন হোৱাৰ বহুত চানস থাকে ন গৰমত। ইয়াৰ কাৰণে, চৌ' এতিয়া এই বিষয়ত মোক ক'বলৈ দিলে। মই ক'ব বিচাৰোঁ যে, আমি দেউতা বা গাৰ্জেন বা পেৰেন্টচ হৈ কেনে কেনেকৈ আমি ৰল লাগে। কেনে ধৰণে আমি যদি অ ৰল ল'লে আমাৰ যাক শিক্ষক বা আমাৰ ছোৱালী ল'ৰাই কেনেকৈ ভাল হ'ব, কেনেকৈ আমাৰ চৰিত্ৰত ভাল গঠন কৰিব পাৰিব।
হয়।
চ' আমি সৰু পৰায়ে কি কৰিব লাগিব, আমাৰ যিটো ছোৱালী বা ল'ৰাক সদায় ভাল এটা চৰিত্ৰটো আমি দিব লাগিব। ডাঙৰক আমি কেনেকৈ সন্মান দিব লাগে। কেনেকৈ‌ আমি নিজৰ কূৰূপ আমি কেনেকৈ মৰম দিব লাগে, সেইবিলাক সদায় গাৰ্জেনে কি কৰিব লাগে, কি হ'ব নালাগে আৰু।
হয়।
এতিয়া আপুনি কি কব বিচাৰে ইয়াৰ ওপৰত?
আহ, আপুনি যিখিনি কলে বহুত ভালে কৈ দিছে। যিখিনি মানে জানো- জানিবলগীয়া কথা। সেইখিনি জানিছো মই। আহ এজন মা- দেউতা হৈ কিনে যিখিনি কাম কৰিব লাগে এইখিনিতো মই অলপ কৈ দিওঁ আপোনাৰ আগত। আহ এইটোৰ বিষয়ত আপুনি আহ, মানে জাচটিচ চৰি কি কয় এইটো নটিফাই কৰিলে হ'ল।
হয়, হয়, হয়।
যিটো মানে এজন মা দেউতা হ'ব লাগিলে নিজৰ ল-ল'ৰা ছোৱালীক মানে এ জন্ম হোৱাৰ মানে লগে লগে এ নজৰ থাকিব লাগে। এ নিজৰ মানে ল'ৰা-ছোৱালীয়ে কিদৰে মানে চলি আছে, মানে আহ কিদৰে মানে অ শৰীৰটো মানে কিদৰে মানে পাই আছে এইটো মানে আন্দাজ ল'ব লাগে আৰু আ নিজৰ ল'ৰা-ছোৱালীয়ে কিবা মানে কষ্ট পাই আছে নেকি কিবা মানে আ মানে শৰীৰৰ কিবা প্ৰব্লেম অসুবিধা পাই আছে নেকি সেইবিলাক চাব লাগে আৰু, যিহেতু মানে জন্ম হোৱাৰ লগে লগ হয়, আ আৰু নিজৰ ল'ৰা-ল'ৰা ছোৱালীয়ে মানে যেতিয়া নেকি মানে দুই বছৰ, তিন বছৰ বা চাৰিবছৰ বা পাঁচ বছৰ হৈ যায় না, সেই টো সময়ৰ পৰা মানে নিজৰ ল'ৰা ছোৱালীক মানে কিদৰে মানে অ মানে
হয়।
কিতাপ পঢ়িবলৈ দিব লাগে মানে জীৱনত
হয় হয়।
এ ভাল এজন মানুহ হ'ব লাগিলে মানে এজন এডুকেটেড হ'ব লাগিলে কিদৰে মানে পঢ়িব লাগে সেইবিলাৰ বিষয়ে মানে বুজাই দিব লাগে। আহ মানে সৰুৰ পৰা যিখিনি জানিব লগীয়া কথা সেইখিনি মানে চাই কিনে নিজ নিজৰ মাক দেউতাকে মানে কৈ দিব লাগে আৰু। আ মানে প্ৰতিদিনটো মানে আহ নিজৰ ল'ৰা ছোৱালীৰ লগত থাকিব লাগে ব্যস্ততা হৈ থাকিব লাগে। নিজৰ কাম, কাম খিনিতোও কৰিব লাগে তথাপিও মানে নিজৰ ল'ৰা-ছোৱালীক মানে টাইম দিব লাগে অ আৰু মই ভাবো এইটো সময়ত মানে যে তোৰ নিজৰ ল'ৰা-ছোৱালীৰ মানে পঢ়া-শুনাৰ টাইম হয়, সেইটো টাইমত
হয়।
বেলেগ যিটো নেকি মানে কৰিব নলগীয়া কাম সেইবিলাক কামতটো কৰিব দিব নালাগে। যিটো নেকি মানে আজি আজিকালিৰ ল'ৰা-ছোৱালীয়ে খুব মানে কম বয়সতে মানে মোবাইল চাব মানে খোজে আৰু সেইবিলাক দিব নালাগে। আৰু ডাঙৰ হোৱালকি মানে যিতি সি মানে ক্লাছ নাইন-টেইন মে মেট্ৰিক পাছ কৰাক লগে মানে নজৰ ৰাখিব লাগে আৰু যিটো নেকি মানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ লগি বা ডিগ্ৰী কৰাৰ লগে নিজৰ মানে যিটো উমহ' লাইফটো নিজৰ জীৱনটো মানে ভালদৰে কৰিব নোৱাৰাক লগি মানে- নিজৰ মা দেউতাকে আঁহ খবৰ লৈ থাকিব লাগে।
নিশ্চয় নিশ্চয়।
এইখিনি কৈ দিছোঁ মই আপুনাক, আপুনি আৰু কব বিচাৰ নেকি?
হয় হয়, মই ক'ব বিচাৰোঁ যে- আপুনি বহুত খিনি অঁ ভাল ভাল কথ- কথাটো অ মোক কলে, ইয়াৰ কাৰণে মই বহুত- নজনাখিনি মই জানিব পালোঁ আজি। আপোনাৰ দ্বাৰা। এতিয়া হ'ল আপুনি কব বিচাৰে যে, আঁহ- আমি মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পাৰ লিগিও কি কৰিব লাগিব? আমাৰ চকুৰৰ অ আগত ৰাখিব লাগিব আৰু। আমাৰ যিটো ছোৱালী ল'ৰা হয়। তেতিয়াহে কি হব? তেন্তে অ বেয়া- কামৰ অ ফালে কি নহ'ব? ৰাস্তাৰ ফালে নাযাব আৰু।
হয়।
হয় হয়, এতিয়া জেনজি বুলি ক'লেতো আপুনিও জানে।
হয়, জানো।
আজিৰ যুগত এই আধুনিক যুগত বহুত খিনি মানে সেই হৈ- গৈছে আৰু আমাৰ যিটো য়ং জেনেৰেচন।
হয়।
এইটো বহুত মানে বেয়াও হৈ গৈছে আৰু এডভান্সোও হৈ গৈছে। এতিয়া- একফালে ভাল থাকিলে একফালে বেয়াও থাকিব, আপুনিটো জানে নিশ্চয়।
হয়।
তাৰ কাৰণে আমি নজৰ দিব লাগিব যে আমাৰ অহ- যা যিটো ল'ৰা ছোৱালী সেটো কিবা বেয়া কাম কৰি আছে নেকি? ছ'চিয়েল মিডিয়াটো ইউজ কৰি কিনে কিবা বেয়া ইউজ কৰি আছে নেকি? সেইবিলাক আমি নজৰ দি- থাকিব লাগিব আৰু।
হয়।
হয় হয়, এতিয়া আৰু আমি এইটো নজৰ দিব লাগিব যে আঁহ- কেৱল মাত্ৰ আমি সেই বুলি নহয় যে কি কি লাগে কিবা অসুবিধা হৈছে নে কি? সেইটোয়ে ছালে নহয়, আমি এইটোও বুজিব লাগিব যে- অহ হেন্তে আহ যিটো নিজৰ যা লক্ষ্য যিটো- সফল কৰিবৰ- কাৰণে এন্দে অঁ ভালকৈ চেষ্টা কৰি আছে না নাই? স্কুলত যাই কেনে বা কলেজত যাই কেনে। ভালকে পঢ়ি আছে না নাই? অঁ।
হয়।
টিচাৰক অঁ টিচাৰৰ কথাবিলাক মানিছে নে নাই ভালদৰে সন্মান দিছে নে নাই?
হয়, নজৰ ৰাখিব লাগে হয়। আৰু এ যেনেকে আপুনি কৈছা, উম যিটো মানে টিচাৰ বিলাকৰ- কথা মানিব লাগে, - টিচাৰ বিলাকক কেনেকৈ মানে সন্মান দিছে না দিয়া নাই। এঁ নিজৰ ডাঙৰক- কিদৰে মানে এঁ মাত দিছে বা কথা পাতিছে- কাৰ লগত কি বিহেভ কৰিছে, হয়। সেইবিলাক নজৰ ৰাখিব ৰাখিব লাগে উম মানে এজন মা দেউতা হৈ কিনে
হয় হয়
মই ভাবো আহ এ নিজৰ মা দেউতাকেহে নিজৰ যিটো লৰা ছোৱালীক আহ জ্ঞান দিছে এইটোৰ বাহিৰে আৰু অ গাঁৱৰ খিনি যিটো ইডুকেটেড থাকে গাঁৱৰ যিখিনি মানে পঢ়িব জনা আ বহুত মানুহ থাকে আজিকালি বহুত পঢ়া মানুহ আছে পঢ়া শুনা কৰা মানুহ আছে তে ধে মানে যাই কেনে এধৰ আ ঘৰত যাইকনে এ ল'ৰা ছোৱালীক কিছুমান মানে আহ ভৱিষ্যত তৰ কাৰণে বুজাই দিব লাগে ভৱিষ্যতত মানে কি কৰিলে কি কাম কৰিলে কি হয় কোনটো কাম কৰিলে ভাল হয় কিদৰে পঢ়িলে মানে ভালকৈ মানে আহ একজামত বা পৰীক্ষাত পাছ কৰিব পাৰে বা ভাল ফলাফল পাব পাৰে সেইবিলাকৰ বিষয়ে মানে বুজাই দিব লাগে মই এইটো
হয় উম
মই এ ক'ব বিচাৰিছো এইখিনিয়ে কৈছ কৈছো আপোনাৰ লগত যিখিনি মানে কথা পাতিলোঁ বহুত ভাল লাগিল আহ নজনা কথাবিলাক আজিয়ে আলোচনা কৰিলোঁ ইয়াৰ মাজেদি আমি গম পালোঁ আহ যিটো আমাৰ টাইমৰ হৈ গ'ল আহ
আশা কৰো আপোনাক আৰু আহ পিছৰ খিনি অ সময়ত
হয়
ভাল বিষয়ত আমি কথা পাতিব পাম বুলি ম আপোনাক আহ আশা কৰিছো আৰু শেষত আপনাক আহ শুভেচ্ছা জনাই কিনে মই অ মই য যিটো কথা পাতিছো সেই বিষয়ত এইটো সামৰিলো আৰু
হয় ঠিক আছে ধন্যবাদ থাকিল আহ পাছত যাতে আপোনাক সেইদৰে লগ পাম বুলি আশা কৰিছো আৰু আজি হেই সন্ধিয়াৰ একদম মানে মোৰ অন্তৰৰ পৰা ভাল আদৰণি জনালো ধন্যবাদ
ঠিক আছে ধন্যবাদ বহুত বহুত ধন্যবাদ ঠিক আছে
উ